অ
হেল্ল'
অ শুনি পাই আছা হেল্ল' হেল্ল' শুনি পাই আছা
লৰ্মা
হেল্ল' হেল্ল'
হেল্ল' মাতটো ভালকে অহা নাই বহুত কমকে আহি আছে অ অ আহিছে আহিছে এতিয়া
আহিছে ন
অ নাই এতিয়া নাই আহা আক
এতিয়া এতিয়া এতিয়া
অ এতিয়া আহিছে হেডফোন লোৱা আছে নেকি?
অ হেডফোনটো বন্ধ কৰি দিছো
অ হেডফোনটো বন্ধ কৰা।
অ কৰিছোহে ফোনটো বন্ধ হল এতিয়া
নাজানো খালি কিবা এটা কৰি থাকা আৰু খালি টাইমটো পাছ কৰিব লাগে দহ সু ভালে হ'ব আৰু
আহ হব বাকী আজি নগলা নেকি ফিল্মটো চাবলে ফিল্মটো চাবলৈ
এতিয়া আৰু গা বেয়া হ'ল না সেইটো কাৰণে এচিৰ বতাহ লাগিলে আৰু বেছি হব। এইটোয়েতো বহুত দিগদাৰ মোৰোতো একে অৱস্থা খালি একেলগে নহয় তাৰে কেতিয়াবা আগত হয় মোৰ পিছত হয় বল বেমাৰী নাই
বেমাৰ হৈছে নেকি বা বেলেগ হৈছে
নাই নাই
অকল বেমাৰে হৈছে ন
উম
নহয় মানে তুমি যেনেকে কৈছা মানে তাইৰ আগত হয় মোৰ পিছত হয় মই বেলেগকৈ বস্তু ভাবিছো মানে বুজিছা ন মই কি ভাবিছো।
মই একো শুনাই পোৱা নাই
একো শুনাই পোৱা নাই
এতিয়া পাইছ।
কিয় কিয় একো শুনা নাই
নাজানো হেডফোন লোৱা আছে নেকি?
অ হেডফোন লোৱাই আছে অ।
অ খোলাতে হেডফোনটো আৰু শুনা পোৱা নাই
চাবা কিন্তু দেই ধিচকিয় কৰি দিম কিন্তু শুনি পাইছ নাই
অ পাইছো পাইছো এতিয়া
থিচকেয়াও কৰি দিম কিন্তু।
উম।
এইবোৰ বাদ দিয়া। আজি গৈছিলানে। তোমাৰ বিদ্যালয়লৈ।
নাই নাই। আজি প্ৰেক্টিকেল নাই ন প্ৰক্টিকেল নাই আজিটো নাই।
একেলগতে নাই যোৱা।
অ সেনেকে কৰো নাযাও আমি।
অ তোমাৰ দুটা সখী একেলগতে নোযোৱা কৰা মানে। অ বুজিছো বুজিছো। কেচ।
চেচ। খালি প্ৰোক্টিকেল যেতিয়া হব তেতিয়াই যাম আৰু। এনেই যায় লাভ নাই মাথা বিষাই বহুত।
হয় হয় এনেও এনেও বিদ্যালয়তো ইমান বিদ্যালয়ত ইমান ভালকে পঢ়াও নহয় হয় নে নহয়।
একেবাৰে নপঢ়াই।
বহুত দিগদাৰ।
টিচাৰ কেটাও ভাল নহয় মেইন কথা সিঁহতি। ভাল হ'লেও বেলেগ কথা অকন বুজি পাই যাই কিনে এনে এনে বহি থাকিব লাগে। একজামো আহিলে একো পঢ়াও হোৱা নাই।
উম। আছো।
হেল্ল' হেল্ল' হেল্ল' কি কলে। হেল্ল' হেল্ল' মই তো মানে। হেল্ল'
হয়।
হেল্ল'
উম।
হেল্ল'
অহ। হেল্ল'
হেল্ল'
হেল্ল' হেল্ল' হেল্ল' হেল্'।
অ কি হৈছে হৈছে।
় ় হেল্ল' মানে বেলেগ মানুহ এজনৰ আগমন হৈ গৈছিল মানে।
হেল্ল'
হেল্ল' হেল্ল'
অ অ শুনিছোঁ শুনিছোঁ এতিয়া নাজানো নেটৱৰ্ক বেয়া নে কিবা গম নাপাওঁ দে মোৰতো ঠিকেই আছে মই শুনাপাই আছোঁ
এতিয়া এতিয়া
এতিয়া পাইছোঁ এ এতিয়া পাইছোঁ
এতিয়া এতিয়া
নাই পোৱা এতিয়া একদম দূৰৰ পৰা মাত শুনাপাই আছোঁ অ এতিয়া পাইছোঁ ভালকে
এতিয়া ভালকে
কৰি আছা ন নাই নাই পোৱা এতিয়া বহুত দূৰৰ পৰা মাত আহি আছে
এতিয়া মই কেতিয়াবা মানে ফোনটোৰ ওচৰত আৰু কেতিয়াবা দূৰত
এতিয়াও শুনা পোৱা নাই ভালকে দূৰৰ পৰা শুনা পাই আছোঁ।
জীৱন কাহিনী
হেল্ল
হেল্ল' এ শুনাই নাপায় পা
ইচ ৰাম এই কলটো এনেই যাব নহ'লে
এয়াই মোৰ জীৱন কাহিনী
অহ শুনা পাইছোঁ এতিয়া
এয়াই মানে মানে কেতিয়াবা কোনটো ওচৰে নো কেতিয়াবা দূৰত এয়াই জীৱনৰ কাহিনী
নহয় এনেকে কৰিলে ৰিজেক্ট হৈ যাব
অ অ হয় নেকি এয়াৰ কথা তুমি কৈ নাথাকা ভাল নেকি মানে এই ৰুল‌ মানে নিয়মত মই যি শুনিছিলোঁ।
কি কথা।
কোৱা কিয় বেলেগ কথা কোৱা।
একো কথাই নাই।
কথাই নাই কথাৰ আগমন আহিব লাগে ন
হেল্ল' আৰু মাত শুনা নাই।
আৰে মইতো কৈছো কি কথাৰ আগমন। আকৌ আহিব লাগে বিদ্যা
অ অ ইমান অসমীয়া বাপৰে। আধাটো বুজিয়ে পোৱা নাই কি কৈ আছে ইমানো শুদ্ধ। অসমীয়া নালাগে
লাগেতো শুদ্ধ অসম আমি অসমীয়া মানুহ হয় নে নহয় আমি শুদ্ধ অসমীয়া।
উম আৰু শুনা পোৱা নাই দেই।
এ হৈছে।
অ অ এতিয়া পাইছোঁ এতিয়া পাইছোঁ।
মই এইটো কৈ আছিলোঁ কি আমি অসমীয়া। অসমীয়া মানুহ আমাৰ এই আমাৰ সংস্কৃতি আৰু এইটো লাগে মানে।
উম
বাকি মেকুৰীকেইটাৰ কি মানে এতিয়া মেকুৰীকেইটাৰ কথা কলে মই ভাল পাম।
অ মানে এটা আছিল মানে দুটাই আছিল মাকটোতো আছে এতিয়া কিন্তু এটা। ক'লা বগা এ। দুটা আছিল সেইটো গাড়ীৰ ওচৰত আহি মৰি গ'ল বহুত সৰু আছিল সেইটো সেনেকে মৰি গল পিছত আৰু এটা আছিল ৰাস্তাত ওলাই গৈছিল এজনী ছোৱালী লৈ গৈছে বোলে আন্টিজনী আন্টি এজনী।
ই চুৰি কাৰ্য।
লৈ গৈছে ভালে হৈছে। এইটো চাইাক আৰু সেনেকুৱা এক্সিডেণ্ট হ'ল হয়। মোৰ ঘৰটোতো মোৰ ঘৰৰ মানে। সেই ৰাস্তাৰ ওচৰতে না। ত ওলাই গ'লেতো আৰু হবয়ে। ত সেইটো সেনেকে মৰিল। তাকে ভাল ভালে হৈছে কোনোবা লৈ গৈছে।
ভালে হৈছে ভালে হৈছে একদম ভালে হৈছে।
উম কিন্তু এইটো মেকুৰী মৰাৰ কাৰণে বেয়ালাগছে বহুত কৰিম আৰু এতিয়া উম বেয়ালাগে বহুত।
বেয়া লাগে মনটো একদম দুখ দুখ লাগিল। খেওঁ। ওম বাকী। সেইগিটা। এতিয়া, এতিয়া।
অ এতিয়া শুনিছো।
এতিয়া এতিয়া মই মানে। কি কৰো মানে ফোনটো মানে কেতিয়াবা অলপ দূৰত। কেতিয়াবা ওচৰত
আচ্ছা ওচৰতে থৈ দিয়া।
মই অলপ টাইমৰ কাৰণে হেৰি চুপ থাকিম।
কিয়? নাই চুপ থাকিব নোৱাৰি নহলে আৰু সেই হৈ যায় মনে মনে সিহঁতে ভাবে আৰু যে ৰেকৰ্ড কৰি থৈ দিয়া থৈ আছে নেকি সেনেকে ভাবে। উম, নিজে কৰি দিয়ে উম। তাই এটা ভিডিঅ' দিছিল চাগে মানে, অ নহয় মই তাইক দি তেনে কেনেকে দিব।
ওম হয়, হয়, হয়।
কেনেকে কি কৰিব লাগে নহয় ৰিজেক্ট।
উম্ উম্ উম্ উম্ অ হয় হয়। ঠিক ঠিক।
মোৰ তাততো এতিয়া দুটা বুলি দেখাই আছে। কিন্তু আছে ত্ৰিশটা কিন্তু কিবা হয় গম নাপাওঁ। এতিয়া এটো হয়। অ এইটোতো সেই তুমি কৰিছা। হয় ৰহচোন কিবা হয়। তাইৰতো আধা আধি গোটেই আগুৱাই দিছে তাইৰ নওটা আগুৱাই দিছে। তাৰ পিছত টুৱেন্টি এইটত টাইম চেছ কৰি দিছে।
গম পাইছো অঁ গম পাইছো। নটা আগুৱাই দিছে নেকি
অঁ নটা
ম এতিয়াতো কিবা হেৰিও লাগিল লিমিটো লাগি গৈছে
অঁ অঁ। কিবা মৰতেওঁ লাগে নেকি বা এতিয়া
উ ত বাকী মোৰো এটা আগতে কুকুৰ এটা আছিল সৰু
অঁ
নামটো নকওঁ
অঁ অঁ নোৱাৰি কব
মানে মোৰ মনো নাই।
উম তাৰ পিছত!
তাৰপিছত কি আৰু একদম সৰু ভৌ ভ ভৌ গৈ থাকে এ ৰাতিটো। তাৰপিছত কি দ পালে একৈছে কিন্তটো থৈ আহা জ প জ পানছ আমি তাতে থৰিলো এ বৰ্তমান থাকিল তাতে থাকে তাত ভালকে থাকে তাত ওচৰত বহুত মানুহ থাকে ততে খুৱাই মেলাই শকত আগতে আমাৰ আনতেন মানে একদম প্ৰথম প্ৰথম ক্ষীণ আছিল তাৰ পিছত আমিনে এসপ্তাহ মান খোৱালেও শকত কৰিলোম
অ
তাৰপিছত আমি শগত পালে তাত থৰিলো তাত সপ্তাহ মানৰ পিছত আৰু আকৌ হেৰি হৈ গ'লাই ক্ষীণ হৈ গল
উম
উ স নহ গল তাৰপিছত আমি মানে কলো কি অ ইয়াৰ মানে জনী আছিল হা ইয়াত নহয় জমি উ তাইক অলপ কিবা কিবি দি থাকিব দিয়ে মাজে মাজে আৰু আকৌ এতিয়া আমি চাব ল গৈছিল তেটা শকত হৈ গৈছে মানে ভাল লাগিলে শকত হালে ভাল লাগে মানে পখিলা হৈ গৈছে পখিলা হৈ গৈছে সেই
এতিয়া আছে নে নাই
আছে আছে একে আছে ডাঙৰ অলপ ডাঙৰো হৈছে
অ ঠিকে আছে দে ভালেই
তুমি কোৱা কিবা কিবি কি
কিয় কম মোৰ তাতে একো অহাই নাই মোৰ খালি মানে অকমান ছোৱালীৰ বস্তুবোৰ আহে না একদম মানে ছোৱালীৰ বস্তুবোৰ মাথাত আহি আছে মানে কিবা চল কিবা সেইবোৰ
অ কোৱা কোৱা একো নহয় ময়ো জানো নহয় এই এক টকা যে কেবাৰ চেল এটা হৈছে যে মই নাম নলওঁ কিন্তু চেলটো মই জানো চেষ্টা কৰিছিলো কিন্তু একো নাপালো
উম ত তাতে তাই আৰু মই কৰিছিলো ত মইতো গমো নাপাও ত তাই মোক কৈছে সেনেকুৱা আছে বুলি আজি বাৰ বাৰতা হ'ব বুলি সেনেকুৱা কৈছিল হয় চাগে ত মই সেইটো কাৰে ৰখি আছো দুইটাই অ তাই আৰু মই একেলগে কনফত কি আছো চ ৰোহিল কথা মই পালো বাৰু। পাই নাপালি। মই এটা নেলছ পাইছো অ। অ অলপ চলপ ভাল কিন্তু মই বেলেগ দিব ওলাইছিলো এটা টপ আছিল। এই দেৰি কৰি দিল চাগে সেইটো। ণে নহলে তাইও পাল হয়।
দেৰিয়ে কৰি দিয়ে বহুত বেয়া।
ত তাতে আৰু তাতে কৈছেহে পাঁচটালৈকে থাকিব বুলি মাত্ৰ বিশ মিনিট আছিল তাৰপিছত গোটেইবোৰ চছেমে হৈ গৈছে প্ৰাইজ।
উম উম হয় হয়। উ উ হব আৰু ৰাখিছো
হয় গ'ল নেকি ৰ ৰ চাও চাও। অ হৈছে হৈছে হৈছে।
দিয়া দিয়া।